অ', অ শুনিছো। ক
উম কি কৰি আছিলি?
অহ মই এনেই আছিলো বহি আছিলো।
অ, নাই খোৱা আমাৰ মাত মাতি আছে মোক খোৱাই খাবলৈ যোৱাই নাই।
অহ
খাম আৰু অলপ দেৰিকে তই খালি?
ময়ো নাই খোৱা।
অ
এই মানে ভাইটি আহি লওক স্কুলৰ পৰা বোলো একেলগে খাম আৰু ৰখি আছো।
অ হব দে আমাৰ আকৌ ভাইটি অহা কালিলৈ পৰীক্ষা আছে সেইকাৰণে আজি স্কুল বন্ধ দিলে তাহাঁতৰ।
অ ভালে কৰিছে পঢ়িব সময় দিছে ন।
উম কিনো আৰু আজিৰ যুগৰ লৰা লৰা ছোৱালীহে। পঢ়িবলৈ কাৰণে সিহঁতক দিছে। তাহাঁতে অলপ সময় পঢ়িছো বুলি কৈ
হে তই লোকৰ কথা কি কৈছ আমিনো কি
হ'লেও দেচোন আমি এতিয়া এইটো আমি কি পৰ্যায় পাইছো তাহাঁতেতো নাইন পাইছে টেন পাইছে।
এইখিনি সময়ত ভালকে পঢ়িব লাগে ন, কিন্তু মানে গ্ৰেজুৱেচন কৰালে মানে সেইটো উম পঢ়িব লাগে এতিয়া এইখিনি সময়ত।
সেইটোৱ তাহাঁতে বুজি পাব লাগিব সেইটো কথা আমি কিমান বুজাম আৰু। বুজা হৈ কয় যে ডাঙৰ মানুহ বোৰে। বুজাবহে পাৰি মাথা ভাগি ই ফালি কিতাপ সুমুৱাই দিব নোৱাৰি ন
নোৱাৰি নহয় হয় সেইটো কথা
হয়। কচোন কিবা কথা আছিল নেকি
হে ভাবি আছো মানে গৰম পৰিছে ইমান অকমান মানে খানা এটা খাওঁ বুলি ভাবিছো
হয় নেকি। ভাল ভাবিছ কিন্তু দেই পিকনিক টাইপৰ।
অ পিকনিক টাইপৰ আমি মানে লগৰ কেইজনী মানক গোটেই গোটাই কৰি লৈ পেলাই এ জুৰি চুৰি ওচৰত এনেকুৱা জেগাত খাব মন গৈছে মানে
ইটো খাব পাৰি কিন্তু দেই
জোঙাল বৰ়ু গড়টো খাব পাৰি কিন্তু মোৰ মানে এই শিৱকুণ্ড নিচিনা জেগাত খাব মন গৈছে
অ সেইয়াতো পাৰি কিন্তু হিয়াত মানে বহুত মানে লৰা চৰাবোৰ আহে ন অলপ অসুবিধা লাগে আৰু কিছুমানে মানে বেয়া বস্তু খাই কৰি অকমান অখুখ সুবিধা দিয়ে যে
উম আৰু তাততো আমি মাছ মাংসও খাব নোৱাৰিম
অ হয় বাৰু সেইটো মাছ মাংসটো আৰু সন্ধিয়া হলে হাতি ওলাই বুলি কয় যে ভয় লাগে অলপ
অ মানে বস্তুতটো এনেকুৱা মানে আমি চাহ বাগানৰ ফালে যদি মানে হে খানাটো খাই দিও তাৰ পিছত মানে ফুৰিবলৈ কাৰণে যাব পাই সেইটো চাইড
অ পাৰি তেনেকে পাৰি বাৰু মুঠত তাৰ পৰা হাতে সোনকালে আহিব লাগিব নহ'লে হাতী ওলাই বুলি শুনো ন উম বাকী ই আৰু কাৰোবাক কৈছ
আৰু কাৰোবাক মানে ৰ্ফাৰ্ৰচটেবোল কোৱা হৈ আছে এটা হব বুলিয়ে কৈছে
অ।
আহ তই মানে ইয়াত থাকিলেই হল আৰু তেতিয়া পাৰিম আওঁ যাবলৈ কাৰণে
অ তাকে খাম নে কোনদিনাখন খোৱা যায় নহলে তেনেকুৱা নহলে আমি? এটা কাম কৰিম আৰু কাৰোবাৰজনী ঘৰতে যত সুবিধা পাই থাকে আৰু।
মানে বস্তু খিনি যদি বনাই লৈ যাও তেতিয়া তাত খাবগে পাৰি?
তাতে খাও বা ঘৰতে এনেকে বনাই কৰি খাই বৈ। এনেকে ওলাই কৰি গৈ? ফুৰি অহাটোও ভাল হ'ব সেনেকেও ভাল লাগে?
অ কিন্তু মানে এটা অসুবিধা কি মানে বস্তু খিনি? তাত লৈ যাব লগা নাই এতিয়া আমাৰ চবৰে স্কুটিহে আছে হয়?
অ সেইটয়ে অলপ অসুবিধা?
অসুবিধা হ'ব মানে বস্তুখিন নিবলৈ গাড়ী এখন লাগিছিল আৰু। সৰুসুৰা।
আহ।
টমতমো পায় কিন্তু?
পাৰি বাৰু।
অ নাই আমি স্কুটিলৈ গ'লেও অ আমি স্কুটিলৈ গলেও তানে বস্তু কেইটামান? খত যদি দি পঠিয়াও?
আহ হয় হয়। এনেই কি কি খাম বুলি ভাবিছ?
কি কি খাম মানে উম উম।
ভাত এখন অ পোলাও থাকিব, চব্জি এখন দিম দেই চব্জি এখন কিন্তু খানা বুলি ক'লে। চবজি এখন থা।
থাকেই অ মইতো এনেই এয়া হেৰি উম লেচেৰি মাহ আৰু আলুটো। যেছে। এয়া ভাজে বহুত সেইটো। অ সৰু সৰু সৰু আলু। শুকান গৈ পেলাই যে ভাজে যে সেইটো ভাল লাগে।
ভাল লাগে খাই উম পাৰিম আৰু।
উম কিন্তু গৰমতটো পৰিছে যে সেইকাৰণে ৰঙালাও খাব মানে ইচ্ছা নাই আৰু বেছি।
অ সেইটোয়ে এতিয়া আমি ভাত এখন কৰিব। পাৰো।
আহ ভাত কৰিব পাৰো, নেখাবাও পাৰে অহ, মানে পোলাওত ঘিউ দিয়া থাকে ন সেইকাৰণে অসুবিধা পায় কিছুমানে আৰু।
ভাজি। তাৰ পাছত মাংস তৰকাৰ। কাৰী এখন। তেনেকে আৰু কোনোবা মাছ। খাওঁ বুলি ক'লে টেঙা তৰকাৰী এখনো বনাব পাৰি গৰম দিন।
গৰম দিন যেতিয়া হয় ভাল লাগিব।
হয় দে।
আৰু মই যে বনাইছিলোঁ সি বাৰ।
অ হেৰিতো।
অ বুত মগু প
অ পকৰাটো হয় দে খাই ভাল লাগিব উম বৰ ধুনীয়া লাগিছিল। হয়।
উম।
সেয়াই খাম দে নহ'লে খানা এটা উলিয়াম দে বতৰটো অকন কিন্তু জামৰিলেহে দেই।
অ বতৰটো।
খাবলৈ মন নাযাব।
উম হয় এই বিশ তাৰিখ মানৰ পিছত খাম বুলিয়েই ভাবিছিলোঁ সেইকাৰণে।
অ ভালেই ভাবিছ দে। এতিয়া আক। থিয়েটাৰত আগত চিনেমা এখনো লাগিছে নহয়। আমাৰ এখেতে কৈ আছে তাকে। এই অসমীয়া চিনেমা চুপা চুপি বুলি কয় যে চিনেমা এখন।
অ মই আজি মোৰ আজি কি মন গ'ল মই চাৰ্চ কৰিছোঁ। মই ভালকে নামটো মানে ইমান নাচালোঁ।
অহ অহ চুপা চুপি বুলিয়ে আছে। এতিয়া মানে কি। কি সেইখন হেৰি আছিলে চিৰিয়েলৰ নিচিনা ৱোৱেব চিৰিজ বুলি
অহ
এখন এখনকে বনাইছিলে এটা এটা খণ্ডকে এতিয়া তাৰ মানে এই বিদুৰ ভাই এখন যেনেকে আছিল যে এটা এটা খণ্ডকে থাকি বিদুৰ ভাই তু খন যে উলিয়াই দিছে। দিলে
অহ
এনেকুৱা নিচিনা কৰিছে এতিয়া মানে টুখন উলিয়াইছে আজিৰ পৰা লাগিব।
মানে ইয়াৰ উপৰ মানে কাহিনী এটাও আছে মানে।
অ এই গান তাৰ পিছতে মৰম কি এনেকুৱাই। সেইখনৰে হয় অ
কিন্তু সেই আগৰখন চোৱা নাই যে এতিয়া এখন চাই মানে ইমান আমেজ নাপাম।
আমেজ বিদুৰ ভাই এখন জানো চাওঁতে আমেজ পোৱা নাছিলি।
সেইখন চাই কিন্তু পাই আছিলোঁ দেই।
সেইটোৱে আবি মুঠত। আমি তাকে অহাকালিৰে। যাম বুলি ভাবিছোঁ যাওঁ নেকি একেলগে যাওঁ নহ'লে।
অ পাৰি যাবলে।
অ একেলগে যাওঁ নহ'লে ভালো লাগিব।
উম। একেলগে থাকিলে চাইও ভাল লাগিব আমাৰ কথাটো জানো আমি। হাঁহি থাকিম সিহঁতৰ মাথাকেইটা গৰম কৰি থাকিম
তাহাতে তাহতেৰ ফাজে থাকিব আৰু কিন্তু এটা কথা দেই মই কিন্তু অ হেৰি এইটো মৰিগাঁও কিন্তু মানে হেৰিটোত চিনেমা হলটোত কিন্তু মই তে মুখৰ আগৰ পৰা চাই ভাল পাওঁ দামটো কম হওঁক বেছি হওক মানে একে ওপৰৰ পৰা চাই পেলাই ইমান খিনি পইচা দিব লাগে হয় তলৰ পৰা চাইয়ো একেই দেখা যায় মই কিন্তু মানে অসুবিধা না পাওঁ আমাৰ এখেতৰ হাতত যদিও পইচা থাকে মোক কব হা প্লেটিনাম টো বুলি তেওঁ মই কওঁ যে উলোব নাই চিলভাৰটোতে দামটোও কম হ'ল চাইও অসুবিধা নাপাওঁ
মই মানে বিশেষকে মোৰ ইমান কথা নাই মই বেছি তলতো বেয়া পাওঁ বেছি ওপৰতো বেয়া পাওঁ অকল মাজত হ'লে ভাল আৰু
অ নহয় একে প্ৰথম চিট কেইটাতে নহয় আৰু কিন্তু মানে মই মানে নিজে গৈ গৈ গম পাইছো যে ইমান ওপৰৰ পৰা চাইহে অসুবিধা লাগে আমাৰ এইটোত আমাৰ এইটো চিনেমা হলত একে ওপৰৰ পৰা চাই অসুবিধা লাগে প্লেটিনাম হওঁক নহওক কিন্তু আমি যে এই বিদুৰভাই চাইছিলো যে আমি চ কেইটা যে লৈছিলো লগৰ কেইজনীৰ লগত যাওঁতে আমি তাত কে তলত চোৱা হৈও আমাৰ অসুবিধা নাছিল।
অ সেইখিনি অকন বেছি ওখ নিচিনা হৈ গলকৈ
এতিয়া তলৰ পৰা চালে মানে ধুনীয়াকে দেখাই পায় মই মানে সেইটো কাৰণে মই ভাল পাওঁ।
উম
কাৰণে তলৰ পৰাই চাম বুলি ভাবিছো।
তাৰপিছত বাহিৰলৈ ওলাই পেলাই দিল্লীৰ কি মহচুৰ বিৰিয়ানী বুলি যে এখন আছে।
অহ এই দুটা যে ডাঙৰ ডাঙৰ যে ডাঙৰ ডাঙৰ যে চৰিয়াাত টং টংকে বজাই থাকে যে অ অ মই সেইকেইটাৰ নাম চং টং বিৰিয়ানী দিছো জান
উ
হয় সেইটো বুলি
উম মানে সেই বস্তুখিনি ইমান দাম নহয় ন
অ পোৱা পোৱা কেজিত তেনেকে হিচাপত দিয়ে
অ মানে তাৰ হাফ অ আধা প্লেটটো সেইটো কোৱাৰটাৰ প্লেট বুলিও
উম সেই নহয় নহয় এপুৱাতো গোৱা বুলি কয়।
উম
এপোৱাটো কোৱাটাৰ বুলি কয়। মানে সত্তৰটকা লয় সেইটো তাৰপিছত আধা কেজিতো এইটো হাফ আৰু সিহেঁতে পোৱাতটো মানে ইংৰাজী জিত কয় কোৱাত তাৰ বুলি
অঔ আচ্ছা মই বস্তুতটো ভবাই নাছিলো কিন্তু আদিলৈকে
হ তাৰ পাছত কিন্তু ভাস্কৰ ম'ম' বুলি যে কোৱা ম'ম' সেইখন মই বহুত বিচাৰিছো পোৱা নাই জাননে ক'ত আছে? অ সিদিনাখন মই আমাৰ লগৰ ঋতুপৰ্ণাক সুধিছিলো তাই গলে বিশালৰ
অ মানে আমাৰ হে আমাৰ কলেজৰ ফ্ৰন্টত থাকে। তাৰ পিছত গৈ পেলাই মানে বিশালৰ বহেগৈ আৰু।
অ মই বহুত বিচাৰিলো বিশালৰ মুখৰ আগত নাপ পালো সটো কাৰণে মোৰ বৰ বেয়া লাগে।
বহুত ধুনীয়া লাগে দেই সেইটো খাই মানে মই কৈছো শুন, মৰিগাঁৱত মানে গ'লে চবত চ বেছি ধুনীয়া মানে সোৱাদ লগা ম'ম।
উম আৰু এখন আছে। উম। নামটো কি আছিলে? কে মুখত অহা নাই মোৰ।
মানে বস্তুতটো কি হয় কবাত চাটনি টো ভাল লাগে কবাত ম'মটো ভাল লাগে। ক'বাত আকৌ জ হেৰিটো ভাল লাগে ন, কিন্তু মানে ভাস্ ম'ম খনক গোটেই তিনিটা বস্তুৱয়ে বহুত ধুনীয়া লাগে।
অ। আৰু এখন আছিলে কিবা ম-মনজিত নে কিবা এটা আছিল মই পাহৰিছো। নামটো, খোনতো খুব ধুনীয়া লাগে এই ফল-ফল হহা দোকান কেইখন এই আমাৰ মৰিগাঁওৰ ছেকেণ্ড পুলিচ পইণ্টৰ মুখৰ আগতে নিকি? সেইখিনি মানুতে বহে নেকি? বৰ ধুনীয়া লাগে।
সেইখিনি উচৰৰ পৰা হোৱা নাই কিন্তু দেই। অ, অংশুমান উম, অ, হেৰি এ ছেকেণ্ড পুলিচ পই ন টো নাপাওঁ পাওঁতেই পায়। এই দোকান কেখন মান আগত যে থাকে যে মই খাই পাইছোঁ হেতু লালাগে
অ সেইটোও বৰ ধুনীয়া লাগে। একে ছাগলী মাংসৰ জোল দিয়ে ন, ছাগলী টেঙৰ
অহ-অহ
ভাল লাগে, মই বৰ ভাল পাওঁ সেইখন। অ ভাস্কৰ মমৰ খাই পোৱা নাই খাব লাগিব ৰ
খাই চাবি বহুত ধুনীয়া
অ শুনি খিনিত বহে এতিয়া সদায় বহে নে নবহে বা?
উম
সেইটোও এটা কথা।
উম
আকৌ মৰিগাঁৱত যে আছে কলেজৰ মুখৰ আগতে খাই গাহৰি বুলি এখন সেই,
সেইখনত নাই নাই সেইখনত যোৱা নাই মানে আমাৰ লগত মুচ লিম ছোৱালীজনও আছে ন, তাই আগত মান ভালাগে এইিলাক ইমান
অ হয় দে বুজি পাইছো
উম ত হেইৰি যা ভাত কেইটা খাই লগ নহ'লে মোৰ ভাইটি, আহিছে তাক ভাত পানী বাঢ়ি
অ অ দে হ'ব দে নহলে, খাই লওঁগে মই ঠিক আছে। দে উম।